হেল্ল' শুনিছনে?
হেল্ল।
হেল্ল' উম শুনিছনে? শুনি আছো। কি কৰিছ?
এইয়া মই ঘৰতে এনে আও কাম-বন কৰি আছো, তই?
অঁ মই এইয়া ভাত পানী খায় অকমান বহি আছো আগফালে।
অকমান জীৰাইছ ন?
উম কলেজৰ পৰা আহি পালোহি ধৰ আও, কলেজো নাই ন আজিৰ পৰা আও।
অঁ এতিয়াতো গৰম বন্ধ আহিলেতো বন্ধ দিব এতিয়া কলেজ
উ বন্ধ অঁ, তই ভাত পানী খালি নে?
মই ভাত পা অকমান আগত খালো, মোৰ মানে আজি অলপ ঘূৰিব লগীয়া হ'ল।
অ' কিহৰ বাবে বা?
মোৰ মানে এতিয়া তো কলেজ এতিয়া নতুনকে এডমিশ্যন লৈছো, এতিয়া চৰকাৰে কিবা বাবু আঁচনি বুলি কয় আঁচনি এটা দিব।
অ' তহঁতি পাবি নেকি বাবু আচনি?
অ' আমি পাম মানে, আমাৰ পাব কাৰণে মোক কলে তুমি একাউণ্ট এটা চাবমিট কৰিবা মোৰ ইয়াত। মই এতিয়া একাউণ্টটো এতিয়া মোৰ একাউন্ট খোলা নাছিলো, মই তাৰ কাৰণে একাউন্ট খুলিবলৈ গ'লো।
একাউণ্ট খুলিবলৈ গৈ তোৰ হ'ল কি মোৰ এতিয়া পান কাৰ্ড নাই।
অঁ।
এতিয়া পান কাৰ্ড নাইকিয়া ধৰ মই একাউন্ট খুলিব নোৱাৰিলো। একাউণ্ট খুলিব নোৱাৰিলো হয়, এঠাইলে গ'লো আধাৰ কাৰ্ড দিলে খুলি দিয়ে একাউণ্ট।
অঁ।
তাৰপা আধাৰ কাৰ্ড দি পেলাই খুলিবলৈ গ'লো তাত আকৌ মোৰ ফোনটোৱে প্ৰব্লেম দিলে মোৰ ফোনৰ পৰা উ টিপি এটা কি মেছেজ এটা নগ'লে সেই মেছেজ নোযোৱাৰ যহত মোৰ নাম্বাৰটো লিংক নহ'লে, তথাপিতো বাৰু কিবা এটা হ'ল।
অ'।
আৰু এটা একাউণ্ট আগৰ আছিলে মানে, সেই একাউন্টটোত মোৰ হেৰি হ'ল তোৰ কি আছিলে তোৰ লাগিলে কে ৱাই চি। এইটো কে ৱাই চিটো খুলিবৰ কাৰণে মই ফৰ্ম এখন চাবমিট কৰি থৈ আহিলোঁ বাৰু।
অ'। কি তোৰ পান কাৰ্ড মানে হোৱা নাই নে কিনো পান কাৰ্ডৰ কাৰণে?
পান কাৰ্ডৰ কাৰণে বয়সটো অকণমান কমি আছে। মোৰ এই অক্টোবৰ মাহ মানলৈ তে তেতিয়াহলে মানে মোৰ নিজৰ পান কাৰ্ড খুলিব পৰা ব্যয়ৱস্থাটো হ'বগে।
অ' অ' পান কাৰ্ডখন লাগেই ধৰ এইবিলাক বিভিন্ন কামত হয় নে নহয়?
অ' আজিকালি আজিকালি তোৰ ধৰি ল একাউন্ট এটা হ'ল, কিন্তু মই এতিয়া যদি মেছেজটো পঠিয়াব নোৱাৰো, মোৰ তেতিয়া মানে কথাটো এনেকুৱা হ'বগে, মোৰ এনে নামত একাউণ্টো থাকিব মোৰ নাম্বাৰৰ পৰা না মই গুগ'ল পে খুলিব পাৰিম না কিবা কৰিব একো কৰিব নোৱাৰিম মানে। মোৰ এনেই নামত থাকিব একাউণ্টটো।
তই অনলাইন কাম মানে অনলাইন ব্যৱস্থা কৰিব নোৱাৰিবি নে কি?
অ' অনলাইন ব্যৱস্থা কৰিব নোৱাৰিম, তাৰপা তোৰ ধৰি ল মোৰ যদি ফোনলে এইটো কি আছিলে, একাউণ্টত মই মানে কোনোবাই পইচা পাতি থলে বা মই নিজেও যদি থওঁ
উম।
তেতিয়া মানে মোলো মেছেজ বা কিবা ধৰনৰ তেনকুৱা ন'টিফিকেশ্যন একো নাই।
অ' অ'। কি মোবাইলটো কিবা ভো ভোৱাই আছে যে কিবা কল আহি আছে নেকি তোৰ তাত?
অ এ লগৰ এজনে ফোন কৰি আছে।
অ' বাকী ঘৰত ভাল নহয় চবৰে?
বস্তু আছো অলপ দেৰিকে আমি কথা পাতিব পাৰিম হয় নহয়?
অঁ।
বাৰু তাৰপৰা তোৰ খবৰ কচোন মানে কলেজ কেনেকুৱা চলি আছে?
কলেজতো এতিয়ালৈকে ঠিকে চলি আছে ধৰ লেচনো বহুত কেইটা পঢ়োৱালে উ মোটামুটি ভালে আও এতিয়া গৰম বন্ধত ধৰক কিবা কিবি কৰিব দিছে কলেজৰ প্ৰজেক্ট চজেক্ট প্ৰেক্টিকেল কিবা কিবি। এই পালোঁ ন এতিয়া আৰু উম।
তাকে তহঁতও এতিয়া আহি আছে নহয় এইচ এছ এক্সাম।
অঁ আহি আছে, বাকী তোৰ হেৰি নহয় তোৰ এডমিশন হ'ল নে কি?
মোৰ এডমিচন হ এনেকুৱা দূৰণিত নললোগে আও, দূৰণিত লৈ টো এনেকে থাকিব পৰা ব্যৱস্থা তাৰ নাই ইমান।
অ' ভালে কৰিলি দে, ঘৰৰ পৰা অহা যোৱা কৰাটোৱে ভাল হয় নহয়, আৰু ঘৰৰ মানুহৰ চিন্ত এটা কমি
অঁ, অঁ ঘৰতে থাকি
এ নাই এতিয়া তোৰ কৰ'বাত ধৰি লও আমাৰ লগৰ এটাই বেলেগৰ ৰুমত থাকি পঢ়িছে। এই তেনেকুৱা মানে ৰুমত থকা চিছ তেমটো কৰিলে ঘৰৰ টেনচন এটা হয়, পইচা পাতি টেনচন থাকে। তাৰপৰা এতিয়া খোৱা বোৱা লগত তে নিজে ৰান্ধি মেলি খাব লাগিব তেনেকুৱা চিছ
সেইটোৱেই বহুত দিগদাৰ হয়। তাৰ ৰুমত থকা মানে বহুত তোৰ খৰচৰ পৰা ধৰি ল আৰু ঘৰৰ মানুহৰ চিন্তা ল'ৰাটোৱে কিবা কৰিছে তাত।
অঁ তাপৰা আজিকালি তাতে এইবোৰ দিন সময় বেয়া।
তইটো কলেজ যা কলেজতো যাব লাগিবই লগতে ৰন্ধা বঢ়া পৰা ধৰি মেলি চবতো নিজে কৰিব লাগিব ধৰ নিজৰ কাম।
উম।
উম' আৰু ঘৰলৈ অহা যোৱা পইচা খৰচ হব ন, ৰুম এই পিনে
হব মই কথা এটা পাতিম।
আকৌ' গেছ চেছৰ পৰা ধৰি লৈ বহুত সমস্যা।
অঁ।
আজিকালিতো চিলিণ্ডাৰৰ দাম বাঢ়িলে আৰু চিলিণ্ডাৰ আগতকৈতো এতিয়া পাবলৈও সমস্যা হ'ল ধৰ আগতেতো ঘৰতে মানে ঘৰ সন্মুখত উলিয়াই থলেই পায় এতিয়াতো বুকিং কৰিব লাগে সাত দিনৰ আগত।
অ' অ' সেইটোৱে, এতিয়া সমস্যা আমাৰ গোটেই ৰাজ গোটেই হেই হে কানণ্ট্ৰিতে বুলি ক'ব পাৰি মানে গোটেই দেশ শতে, চিলিণ্ডাৰ এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈ আছে এতিয়া।
পাবি যে সেইটো গেৰাণ্টি নাই।
অঁ তাকো ক'ত ক'ত গৈ পেলাই চিলিণ্ডাৰ আনিবগৈ লাগিব একো সিদ্ধান্ত নাই, কাৰণ আজিকালি মানে এতিয়া আহ দা চিলিণ্ডাৰ দাম বঢ়া নাই কিন্তু মানে গেছৰ নাটনি হৈছে, যাক সেইকাৰণে এতিয়া আমাৰ ইয়াত চিলিণ্ডাৰ পাবলে অভাৱ হৈছে।
উম।
উম।
এইবিলাক মানে কি কবি এতিয়া, আজিকালিতো ধৰা আগতেতো গাঁৱত আৰু শুনচোন আগতেতো গাঁও বিলাকত জুই ব্যৱস্থা আছিল ন, এতিয়াতো গাঁও বিলাকতো প্ৰত্যেক ঘৰৰ মানুহতেই গেছ এটা এটা আছেই।
অ' আজিকালি মানুহবোৰ গেছৰ ভৰসাত থকা ইয়াতো ধৰি লও- দুই চাৰি মান ব্যৱহাৰ নকৰে ত' এতিয়া গেছ চেছ নাইকিয়া হলে
উম এ গেছে থকা গেছ অহাৰ পৰা মানুহে মানে এতিয়া তোৰ হেৰি মানে জুই ব্যৱহাৰ কৰিবলৈ এৰিছে এতিয়া মানুহে এতিয়া আকৌ এতিয়া এনেকুৱা পৰিস্থিতি আহিছে যে এতিয়া তোৰ গেছ টো ব্যৱহাৰ নক নকৰিলে মানে গেছ টো শেষ হৈ গ'লে পাবলে টান আছে এতিয়া জুই ওপৰত মানুহ ভৰষা কৰিবলগীয়া হৈছে
তাকে
তাৰ পৰা এতিয়া তোৰ ৰুমত থকা কথাটো যে কলি ৰুমত থকা কথা মানে এতিয়া তোৰ কি হ ছে ৰুমত এতিয়া গেছ চেচবোৰ নিয়া বুলি নিজৰ ঘৰত এটা গেছ তাৰপৰা ৰুমত এটা ধৰি লওঁ এতিয়া ৰুমত টো অকল গেছতে বনোৱা হ'ব ঘৰত যি হলও কোনবা এটাই কোনোবা পাকত কিবা ভাত পানী জুইত এতিয়া বনোৱা হয় তাত টো এইবোৰ চিষ্টেমে নহ'ব সেই চিষ্টেমটো নোহোৱা য'ত তোৰ এতিয়া তাৰ গেছৰ গেছ
কিমান যাব আৰু
অ
অ তাকেতো গেছ এটা ধৰ গ'লে দুদিন মান যাবহে
অ এই আকৌ দুমাহৰ পিছত আকৌ এটা টেনচন টোৰ তাতে ৰুমৰ ভাড়া থাকিলে কিবা কিবি থাকিলে
ৰুম ভাড়া গেছ খৰচ অহা যোৱা থাকিলেই কিবা মানে ধৰক আকৌ পঢ়া শুনা বিলাক ফিজ দিয়া দুইপা ধৰিতো বহুত খৰচ হয় এটা ৰুমত মানে
অ পঢ়া শুনাৰ ফিজ তাৰপৰা টোৰ খোৱা বোৱাৰ বস্তু কিনি খোৱা সেইটো লগৰ কথা আছেই
দুই টাই ঘৰত থাকিলেতো সেই এটা
অ হয় হয় হয় আজিকালি মানে দাক কি হৈছে এইটোৰ পাচলি সাৰ দি খাবলৈও ভয় হৈছে যে এই টোৰ এইবোৰ সাৰ দিয়া পাচলি থাকে তাকে টো এতিয়া আজিকালি ভাল বস্তু পোৱা নাযায় তাৰ কাৰণে মানুহ বেমাৰ আজাৰ হ'ব পাৰে পুটুকে সিবিলাকৰ ভয় থাকে এটো পাচলি খাৰ দি কতা কলতে মোৰ মনত পৰিলে আজিকালি যোনবোৰ মানে তোৰ ধৰি লও ফল মূল বিক্ৰী কৰে কিবা বিক্ৰী
অ উম পুৰা এইবিলাক মানে কেমিকেল দিহে পকাই গম পাওঁ নাপাও বস্তু মানে প্ৰ প্ৰাকৃতিকভাৱে পকা নহয় নহয় হেল্ল' হেল্ল'
হেল্ল'?
শুনা পাইছ নে? অ, শুনিছ নে?
শুনা পাইছোঁ অ, শুনিছনে?
অ, শুনি আছো।
অ, এত মই এতিয়া কৈ আছিলো কি মানে এতিয়া তোৰ ফল-মূল এতিয়া কি হৈছে তোৰ আজিকালি জৈৱিক সাৰ প্ৰয়োগ কৰি উৎপাদন নকৰাৰ ফলত এতিয়া মানে তোৰ আমি এতিয়া ভাবো কি আপেল, কমলা এইবিলাক আমাক শৰীৰৰ কাণে এটা সুস্বাদু খাদ্য।
অ, কিন্তু সেইবিলাকতো চব কেমিকেল দিহে পকাই ন?
অ, আজিকালি তেনকুৱা আছে যে কেমিকেল চেমিকেল দি আজিকালি পকা ওলাই লৈছে তাৰ বেমাৰ আজাৰ
বেমাৰ আৰু শুন আজিকালিতো শাক-পাচলি এইবিলাক কি কবি আজিকালি যোনবিলাক চাউল কিনিবলৈ পায় সেই চাউল বিলাকটো ধৰ কিছুমানতো প্লাচ টিকৰ চাউল বেচে।
অ, আজিকালি তেনেকুৱা মানে দালালিৰ সৃষ্টি হৈছে এইবিলাক গোটেই পই-পইচাৰ ক্ষেত্ৰত মানুহ বিলাকৰ দালাল-দালালি কৰাৰ ক্ষেত্ৰলে নামি গৈছ এ মানে, ইমান বেয়া পৰিস্থিতি আহি পৰিছে। এয়া
প্লাষ্টিকৰ যোনটো চাউল সেইটো আমাৰ দেহৰ কাৰণে কিমান ক্ষতিকাৰক সেইটো ফলতো বহুত ডাঙৰ ডাঙৰ বেমাৰ বেমাৰ নাম ক'বলে ভয় লাগে হয় নে নহয়?
অ হয়, হয়, এতিয়া তোৰ ধৰি ল আ এতিয়া প্লাষ্টিকৰ বস্তু এটাত তই যদি উম বছৰ বছৰ ধৰি যদি মাটিত পেলাই থ সি পচি নাযায়। আউ তেনেস্থলত আমি সেই বস্তু খিনি খাব খাবলগীয়া হৈছে আমি খা খাইছো।
উম।
আমাৰ শৰীৰত কিমান অপকাৰ কৰিছে সেইটোৱে ভাবি চা।
তাকেতো। সেইটো যিটো বস্তু বছৰ বছৰ ধৰি মাটিত মানে মাটিত পেলালে মাটিয়ে প্ৰদূষণ হয় সেইটো আমা শৰীৰত কেনেকুৱা কৰিব আমাৰটো সেইটো এটা উম শৰীৰহে হয়ন নহয়?
হয়, হয়, তিয়া মাটিপ মাটিত পৰাৰ পিছ ধৰা মাটি খিনিয়ে এনেকুৱাকে প্ৰদূষণ হৈ গৈছে যে খেতি-বাতি নষ্ট হৈ গৈছে। ই সিমান খিনি পৰ্যন্ত হৈ গৈছে। আ তেতিয়া আমাৰ শৰীৰটো এটাটো তেনেকুৱাই তোৰ ধৰি ল এতিয়া মানুহে কয় শৰীৰ মাত টিৰ পৰা সৃষ্টি হৈছে, সেই তেনেকুৱা এতিয়া মা দিৰ পৰা যদি সৃষ্টি হৈছে আ আমাৰ কেনেকুৱা অৱস্থা হৈছে?
উম।
আৰু পুৰা এতিয়া মানে তোৰ এতিয়া
বস্তু বি
হেল্ল'?
অ, শুনি আ
তাৰ পৰা অ, তাপা এতিয়া তোৰ ধৰি ল আ এতিয়া ফল-মূলৰ কথাটোলেকে লৈ তই যদি চাওঁ এতিয়া, আমাৰ গাওঁ অঞ্চলত যিহেতু ইমান চহৰ মানে চহৰ অঞ্চলত বিশেষে তোৰ হস্পিতেল চস্পিতেলৰ পৰা ধৰি এনেকুৱা ব্যৱ স্থা ইমান নাথাকে তোৰ ধৰি লোৱা আছে ক'ৰবাত ইমান উন্নত চিকিৎসা ব্যৱস্থা নাই মানে।
অঁ আৰু মানে আছে যদিও মানে আমাৰ অঞ্চলৰ বহুত দূৰত আছে ন অৱস্থিত মানে।
অঁ, এতিয়া তেনেকুৱা উন্নত চিকিৎসা ব্যৱস্থা নাই।
উম।
এতিয়া ধৰি ল আমি এতিয়া কিবা এটা মানে উন্নত চিকি ৎসা ব্যৱস্থাত য'ত আমি গ'লো, ত চহৰলে চহৰত গৈ পেলাই আমি চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিলো। তাত যোৱাৰ পিছত এতিয়া তোৰ আমাৰ এতিয়া এইটো তাতো আমি অঁ যোনজন মানে ৰোগী ৰোগীজনটো তোৰ তাত অকলে থাকিব নোৱাৰে তাত। তো কোনোবা এজন যাব লাগিব, অঁ ঘৰৰ পৰা এতিয়া কোনোবা এজন গ'ল, যাওঁতে কি ভাবিলে কি বাটৰ পৰা ফল মূল কেইটামান লৈ যাওঁ। স্বাস্থ্যটো মানে ক সুস্থ হৈ থাকি
অঁ, ৰোগীজনৰ মানে এনে দুৰ্বল হৈ আছে খালে অলপ হবল ন।
হবল হ'ব, কিন্তু এতিয়া হৈ হৈছে কি এতিয়া বজাৰত মানুহ বিলাকে বেচিছে কি ৰাসায়নিক সাৰ প্ৰয়োগ কৰা বস্তুবোৰ। সেইবোৰ যদি নি পেলাই ৰোগীজনক খোৱা হয়, ৰোগীজননৰ তেতিয়া স্বাস্থ্য ভাল হোৱাৰ পৰিৱৰ্তে তে তেওঁ বেছি বেমাৰতহে ভু
অঁ স্বাস্থ্যৰ দুৰ্গতি হ'ব।
উম আৰু শুনচোন মই মানে নিউজ এটাত পাইছিলো দেই এনেকে ফেচবুকৰ
উম।
এইটো যোনটো হস্পিটেল বিলাকৰ সন্মুখত যে এই ব্ৰেড চেড যে বেছি থাকে ব্ৰেড টো মানে কয় ন আমাৰ যৰ শৰীৰত ধৰ জ্বৰ চৰ তেনেকা হলে বেমাৰ হলে ব্ৰেড খালে ভাল হয় নে নহয়?
অঁ হয়।